কি কৰি
মই এইয়া এনে আছিলোঁ আপুনি কি কৰিছে
অ মইয়ো এ এনে আছো
মই মানে হেৰি বস্তু এটা চাই আছিলো আপোনাক সুধিবলৈ ফোন কৰিছিলো
অ বাৰু কওক
মানে
মানে মই আপোনাৰ এই ব্লুটুদ হেডফোন এডাল চাই আছিলো ফ্লিপকাৰ্টত তাকে বোলো আপুনি বোলো আপুনি বোলো জানেই বেছ বেছিকে অলপ আপোনাৰ পৰা সুধি লওঁচোন বাৰু কেনেকুৱা ধৰণৰ হয় হেডফোন আপুনি ব্যৱহাৰ কৰে
অ মইতো অ সেয়াই নিকি এইটোত মানে হেডফোন বুলি ক'বলৈ গ'লে কি হয় মইতো এটাই ৰেকমেণ্ড কৰিম যে আপুনি হেডফোন লাগিলে যি কোম্পানীৰে হওক ইমান বেছি শুনাটোও মানে ভাল নহয় এই কাণৰ মানে যিটো পেশীবোৰ থাকে ন সেইবোৰ যদি মানে এবাৰ যদি ধ্বংস হৈ যায় মানে আকৌ সেইবোৰ ভাল নহয় আৰু গম পাইছে নাই সেইটো কাৰণে যে যিকোনো কোম্পানীয়ে হওক লাগিলে ইমান শুনাটো মানে ভাল নহয় হ'লেও তাৰ মাজতো কিছু কিছুমান ভাল ভাল কোম্পানী থাকে ন অ কিছুমান যেনেকে এতিয়া নয়েছ কনট্ৰলিং থাকে কিছুমান যিবিলাক অলপ দামী হয় হ'লেও কিন্তু এইটো মানে আমাৰ কাণক কাৰণে ভাল বাৰু! এই আপুনি বতৰ ইউজ কৰিব পাৰে তেনেকে। বহুত ভাল ভাল কোম্পানী তেনেকুৱা আছে। ৰিয়েলমি আছে।
ৰিয়েলমি ৰিয়েলমিডাল ভাল আকৌ, ৰিয়েলমি আপোনাৰ হেৰি মই এবাৰ আগতে ইউজ কৰিছিলোঁ। অ' হেডফোন মানে নেক বেণ্ড আৰু ব্লুটুথ ৱায়াৰলেছ। ত' সেই নেক বেণ্ডডাল ভাল মানে এই মই চাইছিলো তাৰ। চাউণ্ডটো মানে এতিয়া ধৰি লওক আহ মানে আমিটো এতিয়া যেনেকে কথা পাতো। নৰ্মেলত নৰ্মেলত কথা পাতিব পাৰো, কিন্তু যেতিয়া আমি বাছত গৈ থাকোঁ। বা বাইকত গৈ থাকো। তাৰ যোনটো সুৰ-সুৰনি
অ' অ' অ', সেইবিলাক অলপ কমাই দিয়ে হয় নে নহয়? হয় হয়, সেইবিলাক মানে অলপ খুব কমকে আহে হয়।
উম, তই সেই তেতিয়া মানে কথা পাতিবলে ভাল।
সেই তেনেকুৱা চাব পাৰে, সেইবিলাকৰ মানে প্ৰাইচটো অকমান বেছি থাকে বাৰু দেই। বেলেগে পাঁচশ চাৰিশ টকীয়াবোৰ ললে মানে কি হয় সোনকালে এইবোৰ ধৰ বেয়াও হৈ যায়। আৰু, মানে নিজৰ শৰীৰৰ কাৰণেও ইমান ভাল নহয়। সেইটো কাৰণে মই কম যে আপুনি বট নহলে, ৰিয়েলমি তেনেকুৱা ভাল ভাল কোম্পানী নাম থকা কোম্পেনীৰ ইউজ কৰক। তেতিয়া আপুনিও ভাল পাব।
হয় হয়।
অ'।
অ' মানে মই চাইছিলো মাজতে হেৰি বতৰ চান আছিলো বতৰৰডাল মোৰ ভাগৰ সুধিছিলো। বিচৰ কাৰণে ভাল বুলি কৈছে। বিচ ভাল দিয়ে বোলে বতৰ হেড ফোনডালে। কিন্তু মই মানে ভাবিছিলোঁ মই আগতে এবাৰ ইউজ কৰিছিলোঁ আপোনাৰ ৰিয়েলমি নেগভেন ডাল। সেইটো লগত মই ক'লো ন কথা-চথা পাতিবলে ভাল আৰু ইমান নিদিয়ে কিন্তু বেটেৰী খেলতো কিন্তু আন সেইটো কিন্তু চাব লাগিব। আপুনি, এবাৰ যদি চাৰ্জ দিয়ে, তিনি চাৰি দিন মানে টেনচন ফ্ৰী হিচাপে থাকিব পাৰে আৰু।
সেই হেডফোন কিনিলে বেটেৰীৰো অলপ কথা থাকে বাৰু দেই মানে বেটেৰীটো যদি সোনকালে খ তম হৈ যায়, সেইটো মানে অলপ প্ৰব্লেম হয়। কাৰণ আপুনি মানে ফোনটো চাৰ্জ দিবটো থাকেই আকৌ যদি হেডফোনো যদি বাৰে বাৰে চাৰ্জ দি থাকিব লাগে, সেইটো নিজৰ মানে অশান্তিৰ নিচিনা এটা কাম হয় আৰু। সেইটো কাৰণে বেটেৰী বেকআপো থকাটো ভাল আৰু।
উম, অশান্তি মানেটো বহুত ডাঙৰ এটা হেডেক হৈ যায় আৰু এতিয়া আহ মই মই সেইটো কাৰণে মোবাইলে হওক বা হেডফোনে হওক বা কিবা বস্তুৱে হওক। মেইনলি মই কৰো তাৰ মানে বেটৰী হেল্থৰ।
অ' বেটেৰীটো ফকাচ কৰে ন আপুনি? হয় হয়।
হয় হয়, এতিয়া চবেই চাই মোবাইলৰ মানে মোবাইল-চোবাইল যেতিয়া চাই মানে। মোবাইল-চোবাইল কিনিব যায়।
হয়, কেমেৰা চাই ন? কেমেৰা চাই, ডিচপ্লে কোৱালিটি চাই। বাকী, পাৰফমেন্ঞ্চ চাই কিন্তু আপুনি মানে বেটৰী হেল চাই হয় ন পাৰফমেঞ্চৰো বাও অলপ কথা থাকে দেই, পাৰফৰ্মেঞ্চ যদি বেয়া হয়। আপুনি বেটেৰী হেল্থটো লয়নো কি কৰিব, যদি আপুনি ফোনটো ভালকে ইউজে কৰিব নোৱাৰে। বা আপুনি বস্তু এটা যদি ভালকে ইউজে কৰিব নোৱাৰে। হয়, হয়।
মই মানে সেইটো নাচাওঁ বুলি কোৱা নাই, ঠিক আছে, মইও চাওঁ ঠিক আছে কেমেৰাটোতো। এটলিষ্ট ডিচেণ্ট কেমেৰা হলে হয় জাষ্ট।
অ' কেমেৰাৰ ওপৰত ইমান যাব নালাগে, কেমেৰা ডেইলি লাইফৰ কাৰণে কি নো আৰু কেমেৰা ইমান মানে প্ৰয়োজন নাই কেমেৰা ডিচেণ্ট হলেও হৈ যায় বাট ইমান অভাৰ ভালো না নহ'লেও হয় মানে এতিয়া আমাৰ ডেইলি লাইফৰ কাৰণে আমাক
এতিয়া এই ধৰ এতিয়াতো ময়ো সদায়
অ',
তেনেকুৱা নহয়তো মই ক'ৰবাত ফুৰিব সদায় গৈ আছোঁ ফটো মাৰিছো তেনেকুৱা বুলি নহয়তো মোক ডিচেন্ট কেমেৰা এটা লাগে জাষ্ট মানে এতিয়া ধৰি লওক মই কিবা এখন ডকুমেণ্টে ফটো মাৰিব লাগে বা কিবা এটা মোৰ কাৰ্ডটোৱে বা আধাৰ কাৰ্ড, পান কাৰ্ড, কিবা হওক এভৰিথিং তেনেকুৱা কিবা এটাতো যেতিয়া ফটো মাৰিছো বোলে ফটো মাৰিব পাৰিছো মানে - মানে এক একো প্ৰব্লেম হোৱা নাই মানে ত' সেইটো - সেইটো মোৰ কাৰণে পাৰফেক আৰু তাতকে বেলেগ নালাগে সেইটো যাতে ক্লিয়াৰ কে বস্তুটো উঠিছে ডকুমেন্টটো আৰু
মানে যাতে কাম কিন্তু দৈনন্দিন জীৱনত যিখিনি কাম মানে হৈ থাকে তেনেকুৱাকে লাগে আৰু ন'।
উম, সেইটোৱে কৈছো ত' মানে তাৰ লগত মই চা আপুনি যেনেকে কলে বাকীবোৰ নালাগে নেকি বাকী বোৰো লাগে মোক এটা এনে পাৰফমেঞ্চটো ভাল লাগে জাষ্ট তাৰ প্ৰচেচাৰটো অকণ ভাল হ'ব লাগে জাষ্ট গেমিং প্ৰচেচাৰ হ'ব লাগে আৰু দ' স্নেপ ড্ৰেগনৰ ভাল ভাল প্ৰচেচাৰ আছে। তাৰে মাজত এটা হ'লে হ'ল চেভেন নেচ জেন্টি আ, বা যে এইটো কি বুলি কয় যেন আজি আজিকালি যেন এইট পাই গৈছেগে ত' এইটো হলে হ'ল। আৰু বাকী তাৰ ওপৰি মানে মোৰ ফকাচতো মেইনলি হাইলী বেটেৰীটো ওপৰত খতম মানে যাতে মোৰ মবাইলটো লং লাষ্টিং হব পাৰে, মই লং টাইমত মানে ইউজ কৰিব পাৰো। আৰু মেইনলি চাব লাগে হা তেনেকে মানে মই মোবাইলটো যেনেকে মানে সেইটো ক্ষেত্ৰত চাওঁমানে, মই তেনেকে হেডফোন বিলাকো মানে সেই হেৰিয়াৰ ওপৰতে ইউজ কৰো মানে লং এ যোনটোয়ে
অ',
অ', লং বেটাৰী হেল যোনে দিব পাৰিব তাৰ ওপৰতে মানে ফকাচ কৰো। ত' সেইটো কাৰণে মই ৰিয়েল মি ডালৰ কথা ক'লো আৰু এতিয়া তাৰ পিছত মই এডাল আৰ বাচ লৈছিলো আপোনাৰ হেৰি ৱিংছৰ ৱিংছ বুলি কয় উম, বুলি এটা কোম্পানী নাই এতিয়া কোম্পানীতো ত' এতিয়া নাই। অ', অ', তাৰ মানে মই চাইছিলোঁ মই যিহেতু কলো আপোনাক গেম গেমৰ কথা উল্লেখ কৰিলো। ত' গেমত মানে ইউজ কৰো যেতিয়া ত' তাৰ মানে মই এ উম, যোনটো লেটেঞ্চি আছিলে লেটেঞ্চিটো ভাল পালো মানে। এতিয়া গেমৰ যোনটো পিং চলে অ', গে গেমৰ যোনটো পিং চলে আমি তাত মানে উম, আ কাৰোবাৰ লগত ফাইট কৰোতেনে বা আ, গুলি মাৰোতেনে যেতিয়া মানে সেই শব্দ মানে তাৰ চাউণ্ডটো তাত গেমত হৈ গৈছে বাট এ কাণত আহিবলৈ পাওঁতেনে মানে বহুত টাইম লাগিছে মানে এক চছেকেণ্ড আমি এক আধা মিনিট আধা ছেকেণ্ড মান মানে দিলে হৈ গৈছে ত' সেই দিলেতোত মানে কি হয় প্ৰব্লেম হয়।
প্ৰব্লেম হয় - হয়, সেইটো ময়ো লক্ষ্য কৰিছোঁ বাৰু দেই যেতিয়া আপুনি মানে গেমিং কৰে ন' ময়ো অলপ মানে মাজে সময়ে অলপ গেমিং কৰো তেতিয়া মানে যদি হেডফোনডাল মানে অলপমান যদি দিলে হয় ন' চাউণ্ডটো তেতিয়া মানে সেইটো অকমান প্ৰব্লেম হয় মানে খেলিবলে অলপ অকৱাৰ্ড ফিল লাগে মানে
অ', অকৱাৰ্ড ফিল লাগে, ইমান ভাল ফিল লাগে মানে যোনটো এ কিবা এটা মানে এইটো অদৰকাৰী কাম কৰি আছোঁ মানে পুৰণা দিনত আছোঁ তেনেকুৱা নিচিনা লাগি যায়, এইচ ডি নিচিনা লাগে
হয় হয় হয় হয় আপোনাক যদি গেমত কোনোবাই হৰাই দিছে মানে আপোনাৰ সেই চাউণ্ডটো মানে পিছতহে আহে।
অ পিছত আহে আহ ত প্ৰব্লেম হৈ যাম ম মই সেইটোৰ কাৰণে মানে এ সেইটো সেই বস্তুে মই যি যে কলো লেটিন'চি বুলি সেইটো লে লেটিনচি হয় মানে পিনবোৰ মানে বেছি হেৰি হয় ব্লুটুথৰ আৰু ব্লুটুথৰ ভাৰ দিপ্ৰেনট কৰে কিন্তু ৱায়ড ফোনত আপোনাৰ লগে লগে
চাজেষ্ট কৰিম যে আপুনি যদি এইাৰ গেমিং চেমিং এইবোৰ কৰে তেতিয়াতো আপুনি ওৱায়াৰ হেডফোনেই বেষ্ট হয়। হয় ন ওৱায়াৰ হেডফোন মানে একদম পাৰফেক্ট আৰু এইবিলাক গেমিংৰ কাৰণে।
ন ওৱায়টো পাৰফেক্টেএ কিন্তু ষ্টিল আপোনাৰ হেৰি এতিয়া বৰ্তমান আ যোনবিলাগ মানে ওৱাৰলেচ হয় ব্লুটুথ হেডফোনচ ত সেইবিলাকো মানে বহুত অ মানে উন্নতি হৈছে সিহঁতৰো বহুত ডেভেলপমেন্ট হৈছে, আপগ্ৰেড হৈছে অ তাৰ ফলত এতিয়া মানে কি হৈছে হয়' হয় অ। হয় তাৰ ফলত এতিয়া মানে কি হৈছে মানে সিহঁতৰ বেটেৰী হেল্থৰ কথা ক'লো, আজিকালি ফাষ্ট চাৰ্জিঙো থাকে হেডফোনত টো তাহাৰ লগতে আপোনাৰ হেৰিও আছে আজিকালি উ যোনটো গেমৰ লেটেঞ্চি হয় হেৰি কৰা হয় ন সেইটোও বহুত বেছি মানে ক্লিয়াৰ কৰি দিছে, বহুত বেছি আপগ্ৰেড কৰি দিছে। ত সেই তাৰ ফলত এতিয়া মানে মানুহ বিলাকে আগতে যেনেকে ৱায়াৰড হেডফোন বিচাৰিছিলে গেমিঙৰ কাৰণে এতিয়া সেইটো নিবিচৰা হৈছে আজিকালি উ
কোন প্ৰায়ভাগ চাপ চাবলে নাথাকে হয় নে নহয় কওকচোন আপুনি যিকোনো দোকানতে যাওক ৱাই ৱায়াৰ হেডফোন কোনো মানে নিবিচাৰেই চবকে ৱায়াৰলিছে লাগে। মানে যেহনেকে আমাৰ আপগ্ৰেড হৈছে সকলো মানুহবোৰ
বহুত খিনি আপগেত হৈছ এতিয়া চাবচোন আপুনি আ মোবাইল মানে এতিয়া নতু নতুন যোনবিলাক মোবাইল ওলাইছে তাত আমি আগতে যোনবিলাক হেডফোন ৱায়াৰ্ড দি লগা মানে অক্স কেবলডাল'
কথা কৈছ বাৰু দেই আগতে হেডফোন জেক থাকে হয়! হয় হেডফোন জেক নাথাকে আজিকালি প্ৰায়বোৰ ফোনতে মানে হেতফন জেকটো ওঠাই দিয়া হৈছে মানে।
এতিয়া আপোনাৰ যোনবিলাক আছে সেইবিলাক যোনবিলাক বাচি আছেগে সেইবিলাক আপোনাৰ চি টাইপৰ জেকত কাম কৰে। চিটাইপৰ জেক হয় ন আকৌ উ মোবাইল চাৰ্জাৰ পিন্ধ এই সেইটো লগাই পেলাই খেলিবলে মোৰ প্ৰব্লেম কিয় কম মানে কেতিয়াবা বাই চানঞ্চ ইমাৰজেঞ্চিত আপুনি হেডফোনো লগাই থৈছে তো চাৰ্জ দিব নোৱাৰে এতিয়া মোবাইলটো হয়ে নহয় ত সেইটো কাৰণে মানে ওৱাৰলেচ ব্লুটুথ হেডফোনডাল মানে বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে।
অ বাকী আপুনি ভাত পানী খালে নে নাই?
উম বাকী ভাত পানী খালো'খাই পেলাই এতিয়া বোলো অলপ এনেকে ওলাই যাও' ওলাই যাম বুলি ভাবি পেলাই এ ৰখিছিলো আৰু তাৰপতে আপোননাক ফোন কৰিলো! আপোনাৰ তাৰ মানে জানিব বিচাৰিলো আৰু হেডফোনৰ বিষয়ে আপুনি মতামত দিয়ে তাৰ এতিয়া আপুনি খোৱা বোৱা কৰিলে নাই?
তাকে ময়ো ভাত পানী খালো বাৰু দেই, আজি মানে অলপ ইফালে গৰমতটো অকণ বেছিয়ে পৰিছে। তাকে বোলো অলপ গা চা ধুই ভাতটো খাই অকণ সন্ধিয়া ময়ো ওলাই যাওঁ বুলি ভাবিছো। তেতিয়া এতিয়া? সন্ধিয়া অলপ ঠাণ্ডা পৰিছে ন? ঠাণ্ডাতে বোলো অলপ ওলাই যাও গোটেই দিনটো গৰমতে সোমাই আছো।
উম গৰমটোতো গৰম মানে ইয়াত তোয়ে বহুত গৰম পৰিছে কিন্তু মানে কি যেনে তেনে চলি আছো আৰু, মই তো
অঁ ফেনৰ তলত থাকিলেও অনুভৱ নহয় যে ফেনৰ তলত আছো হয় ন? মইতো ফেনৰ তলত থাকি পিনি মানে অঁ গৰম হাৱাহে আহিছে।
উম আৰু মইতো আজি কি কৰিছো গম পাইছে নাই? উম মই আজি কি কৰিছো গম পাই নাই, মই মানে পুৰা ফ্ৰিজিং পানী ৰেগুলাৰ গোটে মোখ হাত ধুই কিনি ফেনৰ তলত বহিছো। আকৌ এনেকে ফিজিং পানী আজিৰ দিন টো বহুত তিনি চাৰিটা মান কিনি কিনিছো পানী বটল, কিনি পেলাই
উঅ হয় নেকি? গৰম মানে যথেষ্ট পৰিমাণে পৰিছে, আপোনালোকৰ সেইফালে? আজি মই ৰাতিপুৱা শুই উঠি মানে টো ৰ'দ দেখিলো আৰু মই ভাবিছো আৰু আজি দিনতটো দিব অলপ।
উম টাউনীয়া জেগা না টা টাউনীয়া জেগাত হেৰি হয় গছ চছ নাথাকে এইবিলাক পকি দুখ দুষিত মানে পৰিবেশ। প্লাছ এইটো গ্ল'বেল, উম। গ্ল'বেল যোনটো গ্ল'বেল যোনটো হেৰি হৈছে। ৱাৰ্মিং হৈছে আৰু গ্ল'বেলি হৈছে ন, এইটো মাজ এইটোতো হিট ৱেব দেখিছে নাই?
হয় সিটোৱে হয় ইউৰোপত যি এনেকুৱা সিটোৱে হৈছে গোটেই ৰাষ্ট চস্তা চস্তা গলি গৈছে হয় নে নহয়?
মইতো নিউজত দেখছ আপোনাৰ এইটো হেৰি হৈছে। তাৰপিছত প্লাষ্টিকৰ সেইবিলাক আপোনাৰ গলি মেলি শেষ হৈ গৈছে, গলি মেলি শেষ হৈ গৈছে বহুত ডাঙৰ ডাঙৰ সিটো চাৰিছে মানুহ মৰি যাব আৰু, বেছি দিন নাথাকে আৰু এইটো এইয়ে আজি, তাত হৈছে আৰু অলপ দিনৰ পিছত ইয়াতো আহিব আৰু।
ইয়াতো আহিব আমাৰ ইণ্ডিয়াত নোহোৱাতো একো মানে এইটো কোনো হেৰি নাই ইয়াতো হ'ব পাৰে হয় নে নহয়?
উম বেছি তেনেকে হলে আৰু বেছিদিন তেনেকে হলে বেছি দিন আৰু নাথাকে আৰু, এই আমাৰ এয়া হওক বা গোটেই ৱৰ্ল্ড খনেই হওক আৰু এতিয়া আপুনি ক'বালৈ ওলাই যায় নেকি?
অঁ তাকে ভাবিছো অকণ ওলাই যাওঁ বুলি, আপুনিও ওলাই যাওক ইমান গৰম। হয় হয় এনেই ওলাই যাও কিবা হয় কিবা অলপ খাইও আহো। অঁ নাই নাই
ময়ো ওলাই যাম বুলি ভাবিছোঁ, কিন্তু তাত আকৌ ওলাই যাবলৈ আপোনাৰ পতক মনও নাযায় ইমান গৰমখন যে আকৌ টাউনীয়া জেগাতো ধূলি মানে ৰা ৰাস্তা পদূলিবোৰো অকমান হেৰি ধোতে ধূলি ট্ৰাক চাক বিলাক চলি থাকে।
আপোনাৰ কি হয় বহুত প্ৰব্লেম দিয়ে ঔ। এতিয়া বেমাৰ আজাৰ সোনকালে হয়, উম।
উম আ মোৰতো হৈয়ে আছে মোৰতো পানী লগা জ্বৰতো হৈছেই
অ।
ঠিক আছে আপুনি যাব, মই হেডফোন এডাল চাই লওঁ হেডফোনৰ কথাটো সুধিবলেহে আপোনাক ফোন কৰিছিলো। আপুনি, মানে হেডফোনডাল আজি অৰ্ডাৰ দিম বুলি ভাবি আছো আৰু উৱাৰলেছ এডাল দিম আৰু ভাল হেডফোন এডাল দামী এডাল দিলে ভাল হ'ব আৰু ন
উম দাম চাম চাই লক দিয়ক তেতিয়া ভাল হ'ব অলপ
উম ঠিক আছে আপুনি ওলাই যাব মই হেফোনডাল অৰ্ডাৰ দিম পিছত আকৌ ফোন চোন কৰিম পিছত পাৰিলে
অ হ'ব হয় হয় হয় বাৰু ঠিক আছে দিয়ক হ'ব
ঠিক আছে দিয়ক